তোমাৰ ব আহা নাই ভালকে।
হেল্ল'।
অ', অ, হেল্ল'। অ', অ, মোৰ মাততো আহিছে নে?
অ', অ, আহিছে আহিছে ঠিকে।
অ' কি খবৰ তোমাৰ?
অ', মই ভালেই তোমাৰ কি খবৰ?
মোৰ ভালেই আৰু আছোঁ অ'।
এতে বহুত দিন পিছত মানে কথা পাতিলো আৰু।
অ' তাকেই মই ইমান দিন মই ভাবি আছোঁ তোমাৰ লগত কথা পাতিম, পাতিম বুলি কিন্তু ইমান কাম থা কে, এই পৰীক্ষা কিবা এচাইনমেণ্ট এইবোৰ কৰোতে, কৰোতে কলেজৰ সময়ে নাপাওঁ।
ঠিকে, ঠিকে একেই অৱস্থা। ইমান ইণ্টাৰনশ্বিপ কৰ্চ কেইটা থাকে, বাপৰে! বাকী তুমি ভাত খালা নে নাই?
অ', খাইছোঁ, খাইছোঁ। তুমি খালানে?
অ', খাইছোঁ। কিহে দি খালা?
আমাৰ কোমোৰা বনাইছিলে, মাছ আৰু খাৰ।
আহ, আচ্ছা, আচ্ছা। মই খাৰ বহুত ভাল পাওঁ তাৰমানে, টেষ্টটো বহুত ভাল লাগে।
অ', মই সুধিবলৈ ওলাইছিলোঁ যে তোমালোকে খাৰ খোৱা নে নাই! কাৰণ তোমালোক
মানে মাছ খোৱাত বহুত প্ৰযোজ্য আৰু।
উম', হম, আমি খাৰ ঠিকেই কমেই খাওঁ। কিন্তু সেয়া আৰু যেতিয়া বাহিৰৰ মানে অসমীয়া দিছ যেতিয়া মানে আমি সেই কৰোঁ খাওঁ তাৰমানে ত' বহুত লাইক টেষ্টি লাগে তাৰমানে মানে এ, এনে ৰেষ্টুৰেণ্টত যাওঁ ত' তাতে মানে খাৰ দিয়ে, তেনকে। ত' সেয়াই আৰু ভাল লাগে খাই কিনে।
আমাৰো খাৰ নহ'লে মানে অসমীয়া খানাটো নহয়েই যে। আগতে জানানে, যিতিয়া মানে এই খাৰৰটো বহুত কাহিনী আছে। মানে, ইয়াত নিমখ পোৱা নাছিলে ন' বৃটি ব্ৰিটিছৰ সেয়াৰ পৰা নিমখ বন্ধ কৰি দিছিলে, তেতিয়া এই নিমখৰ ঠাইত মানে, অসমীয়া মানুহ বোৰে আমি খাৰ বনাইছিলোঁ, তেনেকৈ খাৰ উৎপত্তি হৈছিলে। যেতিয়া কল সেয়া শুকাই লয় আৰু, শুকাই লোৱাৰ পিছত তাৰপা খাৰ বনায়, তাত জুইত পুৰি। সেইকাৰণে আমাৰ এইটো অকল মানে খোৱা বচ বুলি নহয় আমাৰ ক'ব গ'লে আমাৰ যিটো অসমীয়া ঐতিহ্য, সেইটোৰ লগত জড়িত হৈ আছে আৰু।
আচ্ছা, আচ্ছা। মই এইটো আগতে জনা নাছিলোঁ, ভাল লাগিল শুনি কিনে।
অ', তাকেই।
উম, উম। সেয়া ইমান কষ্ট কৰি মই এনেই অলপ এই হেৰি অলপ, এই কি কয় কম্পিউটাৰৰ যে টাইপিং কৰে!
অ', অ'।
টাইপিং মানে মই এটা কৰ্চ কৰি আছিলোঁ, তাৰমানে ত' মানে স্পীডটো মানে বঢ়াব লাগেতো! ত' সেইকাৰণে, মই মানে বঢ়াই আছোঁ, কাৰণ মানে মোৰ যোনটো এভৰেজ স্পীড থাকিব লাগে, সেইটো মানে মোৰ বহুত কম। ত' সেয়াই মানে, মানে কাম কৰি আছিলোঁ।
অ', তোমাৰ এইটো কৰাৰ পৰাতো বহুত লাভ হ'ব চাগে?
অ', লাভটো হ'ব, মানে এতিয়া যিহেতু এতিয়া, লাইক কম্পিউটাৰৰ জমানা ন, ত' সেইকাৰণে মানে সেনেকোৱা টেকনিক থাকে, য'ত আমাৰ হাতটো মানে, কি-বোৰ্ডত ৰাখিব লাগে। ত' সেনেকে ৰাখিলে মানে, আমি স্পীডত টাইপ কৰিব পাৰোঁ। তাৰপিছত, আমাৰ মনতো থাকে, লাইক লেটাৰ্স কেইটা। ক'ত আছে, ক'ত থাকে, ত' সেনেকে মানে কিবৰ্ড নাচাই কিনে, জাষ্ট এটা ফিল কৰি এটা ৱল তাৰপিছত সেনেকে, টাইপ কৰিলে হ'ল আৰু। ত' যিমান মানে মইতো, চাপজ ধৰিলোৱা, মই সিমানটা এটা ভাল নহয়। সেইকাৰণে, মই মানে অলপ প্ৰেক্টিছ কৰি আছোঁ। মা, মোৰ মানে স্পীড একদমেই কম। ত' যোনটো থাৰ্টি ফ'ৰ, ডাব্লিউ পি এম, হ'ব লাগে মোৰ ধৰিলোৱা, টুৱেণ্টি টু হয়, ডাব্লিউ পি এম। চ' সেইটোৱে মানে, অলপ মানে স্পীডটো, বঢ়োৱাবৰ কাৰণে, মানে চেষ্টা কৰি আছিলোঁ। সেইটোৱে।
ভালেই, চেষ্টা কৰিব লাগে মইয়ো তেনেকৈয়ে। কিবা-কিবি মানে, কম্পিউটাৰৰ কৰ্চ বুলি নহয়, মই এনেই বাৰু কেতিয়াবা কেত কেতিয়াব এনে চাওঁ, কিন্তু মই ক'ৰ্চ হিচাপে নকৰোঁ কাৰণ উম, মোৰ সময় বহুত কম, আচলতে। মানে পঢ়িবলৈ ইমান থাকে, সেই পঢ়া তাৰ কাৰণে, সময়টো বৰ কম, তুমি কি পঢ়ি আছা এতিয়া?
সেইটোৱে। মই এ মনোবিজ্ঞান মানে পঢ়ি আছিলোঁ। মেজৰ, সেয়া আৰু চেক ছেকেণ্ড ছেমত পঢ়ি আছিলোঁ, আন্দাৰ গ্ৰেজুৱেট।
অ'।
মনোবিজ্ঞান, বৰ ভাল বিষয়। মই, মই বৰ্তমান আ, বি এড পঢ়ি আছোঁ।
অ', বা, ঠিকেই। কি কৰিব বিচাৰিছা পিছত, অ', হেল্ল'।
হেল্ল'।
হেল্ল'।
মোৰ মাতটো আহিছেনে?
অ', অ', আহিছে।
অ', তোমাৰ মাতটো, কাটি গ'ল।
হয় নেকি, অ', এতিয়া শুনা পাইছা।
অ', শুনা পাই আছোঁ, অ'। মই তোমাক ক'লো যে, মনোবিজ্ঞান বৰ ভাল বিষয় লৈছা।
অ সেয়া অলপ মানে ইণ্টাৰেষ্ট আছিলে কি হয় বিষয়টো চাওচোন। সেনেকে মানে ললো আৰু। ত' এতিয়ালৈকেতো ভালে লাগিছে। আৰু তুমি কি কৰিব বিচাৰিছা পিছত?
মইতো বৰ্তমান বি এডৰ মানে এডমিচন অ মানে ল'ম আৰু। এতিয়া লোৱা নাই, মোৰ অকনমান মানে ঘৰৰ পৰা মানে কৈছে আৰু যে বি এড পঢ়িবলে সেইকাৰণে ময়ো ভাবিলো যিহেতুকে বহুত মন আছে সৰু ল'ৰা-ছোৱালী শিকোৱা বা এনেকৈ ল'ৰা ছোৱালী নহয় মোৰ মানে শিকাবলে বহুত মন, সেইকাৰণে মই ভাবিলো যে যে বি এডটো কৰি লোৱাই ভাল হ'ব।
অ নাই নাই ঠিকেই কৰিছা, কাৰণ পিছত চাবা যে আকৌ যদি বেলেগ বিষয়ে মানে তুমি গ্ৰেজুৱেট কৰিলা, তাৰচত আকৌ বি এড কৰিব লাগিব। শিকোৱাৰ কাৰনে, চ একেবাৰে কামটো কৰি ললে মানে ভালে কৰিছা তাৰমানে?
অ।
মোৰ মামী আছিলে মামী মানে শিকাই আছি লে তাৰপিছত মানে স্কুলৰ প্ৰি প্ৰিঞ্চিপালে কৈছে নাই বি এড কৰিবই লাগিব, এতিয়া মানে এৰিব লগা হৈছে তাৰমানে। তেতিয়া আকৌ বি এড কৰিব আকৌ মানে তোমাৰ তেতিয়াহে চাকৰিটো পাব। ত' সেইকাৰণে আৰু, আগে আগে ভাবি লৈছা তো সেইটো ভালে কৰিছা, মই ভাবো।
মোকো ঘৰৰ পৰা কোৱাৰ বাবেহে নহলে মোৰ ইমান আচলতে সচাকৈ ক'ব গ'লে মোৰ ইমান না মানে নাজানো মই যে কি কৰিব লাগে কি কৰিব নালাগে।
কিন্তু ঘৰৰ পৰা যিহেতুকে কৈছে, সেইকাৰণে মই ভাবিলো ঘৰৰ মানুহৰ কথাটো শুনাই ভাল হ'ব যিহেতুকে তেওঁলোকৰ বেছি অভিজ্ঞতা আছে বয়স বেছি সেইকাৰণে মই ভাবিলো। শুদ্ধই কৈছে নিশ্চয়।
সেয়ে আৰু।
মই আকৌ উল্টাটো নহয়, মোৰ মায়েও কৈছে যে মাইনা তই বি এড কৰ বি এড কৰ। কিন্তু মোৰ আকৌ শিকাব মন নাই, তোমাৰতো এক এনে আছে, মোৰতো একদমেই শিকোৱাৰ মন নাই। আৰু মোৰ মাতটোৱে যিহেতু সৰু তো মই ভাবো মোৰ সেই স্কিলটো নাই আৰু শিকোৱাৰ ত' সেই কাৰণে আৰু এনে যোনটো মই ভাল লাগে মই সেইটো ললো আৰু চাও কি হয় পিছত। সেইটোয়ে।
পিছে কেনে পাইছা তুমি মনোবিজ্ঞান পঢ়ি!
মনোবিজ্ঞান মোৰ যিহেতু মই আগতেও পঢ়িছিলো দেই ক্লাছ ইলেভেন বা টুৱেল্ভ থাকো তে তো সেইকাৰণে মোৰ অলপ আছিলে জ্ঞানটো। ত সেইকাৰণে এতিয়া মানে উম, কি ক'ম আৰু ভালে লাগিছে তাৰমানে বেয়া লগা নাই। মানে সেইটো এটা
উম।
সাৰ্থক হৈছে মানে লগ তে সেনেকুৱা লাগিছে মোৰ বিষয় তো।
অ' ঠিকে এনেই মানে সকলোৱে কয় আৰু বহুত টান হয় পঢ়িবলৈ বা বহুত কষ্ট হয় পঢ়িবলৈ, সঁচানে?
মই জানা মই যেতিয়া ক্লাছ ইলেভেনত আছিলোঁ তেতিয়া মোক কৈছে দেই যে মনোবিজ্ঞানটো নলবা বহুত টান হয়। তো মই ভাবিলো চাওচোন কিমান টান হ'ব পাৰে। তাৰ পিছত মই ললো হা দেন চালো যে টান বুলিতো নহয় এতিয়া তোমাৰ যদি সঁচাকে ইণ্টাৰেষ্ট আছে তেতিয়া তোমাৰ ভালে লাগিব এতিয়া যদি তোমাৰ চাপোজ ইণ্টাৰেষ্ট নাই এনেই পঢ়ি আছা তেতিয়াটো একো নুবুজিবা মানে একদম ভিতৰৰ ফালে মানে একদম বুজিব লাগে তাৰমানে একদম মানে ভিতৰৰ ফালে সোমাই যাব লাগে বুজিবলে। ত' তেতিয়াহে মানে ভাল লাগে সেইটো বস্তুটো মানে।
অ' কথাটো ঠিকেই কৈছা তুমি যিকোনো বিষয়ত তে নিজৰ ৰাপ থাকিব লাগিব ৰুচি থাকিব লাগিব আৰু অন্তৰ্নিহিতভাৱে বুজ যি ল'ব লাগিব বস্তুবোৰ তেতিয়াহে মানে ভালকৈ সঁচাকৈ শিকা যেন হয় শিকাটো সচাক সেই শিকাটো মনত ৰয় এনেই বাৰু পৰীক্ষাৰ কাৰণে পঢ়ি লৈতো লাভ নাই। পৰীক্ষাত নম্বৰ কেইটামান গোটালে লাভ নাই।
উম। মই কহা জানা মই যেতিয়া আছিলোঁ ইলেভেন বা টুৱেলভত তেতিয়া মই চবতকে কম নম্বৰ চাই মনোবিজ্ঞানতে পাইছিলো যোনটো চাইকলজি বুলি কয়। ত' তাৰ পিছত যে মই মোৰ মই সাহস কৰিলোঁ যে মনোবিজ্ঞানটোৱে লম। সেইটো মানে ডাঙৰ কথা আৰু। মই ভাবো ত সেইকাৰণে ভাবো যে যোনটোু নম্বৰ সেইটো মানে বেছি মেটাৰ নপৰেৰে। সেটোয়ে যদি ৰুচি থাকে তে এতিয়া সে ল'ব লাগে সেতুয়ে আৰু ভাবো।
আমাৰ বিএডৰ কৰ্চতো মনোবিজ্ঞান নথকা নহয় অকনমান অকনমান থা কেই এইটো বিষয়টোৱে তেনেকুৱা সকলো বিষয়তে সোমাই আছে।
অ', অ'। অ' মই শুনিছোঁ মোৰ কেইজনীমান বান্ধৱীয়েও কৈছিলে। সিহঁতৰ মানে আছিলে। বি এ ত' সেয়াই সিহঁতেও কৈছিলে যে মনোবিজ্ঞান আছে, বহুত মানে সেই চাপটাৰতো মানে ভাল লাগে, তোৰ আৰু মই আছো। আৰু তেতিয়া গম পালো, আচ্ছা তাতেও মাই আছে
সেয়ে আৰু কাৰণ মানুহতো সকলো ঠাইতে আছে, আৰু মানুহৰ যিটো ব্যৱহাৰ, সেইটোৱেই মনোবিজ্ঞানৰ মূল তথ্য আৰু। সেইবাবে মনোবিজ্ঞানো সকলো